হেল্ল'। আহ। এতিয়া বাহিৰত বহি আছো। বতাহ মাৰি আছে ইমান ধুনীয়া দিছে বহি। উম ভাল ভাল।
অ ভাত-পানী বনাইছে নেকি?
বনাই আছে।
অ।
আপোনাৰ লগত কথা এটাৰ কাৰণে ফোন কৰিলো আলোচনা কৰিম বুলি।
হয়, কোৱাচোন।
গাঁৱলীয়া মানে গাঁৱলীয়া বুলি নকওঁ। কিছুমান মানে চহৰীয়াত চহৰত থকাৰো। কিছুমানে কিছু অন্ধবিশ্বাসৰ ওপৰত মানে। ভিত্তি কৰি কিছুমানক দাইনি সজাই।
হয়।
এনেকুৱা ধৰ এনে অঞ্চ অন্ধবিশ্বাসটোৰ ওপৰত কিছুমান মানে কেইটামান আলোচনা কৰিম বুলি ভাবিছিলো।
হয়।
অন্ধবিশ্বাস কি কাৰণে হয়। আৰু আমি ইয়াৰ সমাধান আৰু সমস্যাসমূহ।
হয়।
অন্ধবিশ্বাস কাক বোলে সেইটো আপুনি জানেনে নাই।
অন্ধবিশ্বাস মানে কি হয় আজিকালি আজিকালি ইমান অন্ধবিশ্বাসটো আগতকৈ কমিছে।
অ' এ এইটোয়ে হয় আজি মানে আগতে যোনবিলাক যুত্তি বিজ্ঞান নথকাৰ দিনত মানে আমি প্ৰমাণ নোহোৱাকৈ কিবা কিবা এটা কথাত বা কিবা এটা কাম আমি বিশ্বাস কৰি কৰো বিশ্বাস। কৰি লও আৰু সেইটোয়ে আমাৰ মানে এটা ডাঙৰ ভুল হয়। সেইটোকে মানে অন্ধবিশ্বাস বুলি মানে মই ভাবো আৰু সেনে। এনেকুৱা ধৰণৰ কথাবিলাকতে অন্ধবিশ্বাস।
হয়, হয়, ধৰা নোহোৱা মানে। তুমি দেখাই নোপোৱা তেনেকুৱা এটা কথা বেলেগেও যদি কৈ দিয়ে সেই তোমাৰ ওপৰত তেনেকুৱা হয় মানে। সেইটো অন্ধবিশ্বাসতে পৰিব ধৰাচোন সেই মানুহটোৱে মানে তোমাক ধৰা ক'ৰবাত কিবা এটা শুনি আহিছে। সেই কথাটো যেনিবা আগতে হৈ থকা কিমানটোৱে তোমাক। ক'লেহি সেয়া আমুক ওলাইছে বা আগৰ দিনৰ মানুহবোৰে প্ৰায় বহুত ভূট পেটৰ ওপৰত বহুত বিশ্বাস কৰে। আজিকালি সেইটো ইমান দেখিবলৈ পোৱা নাযায়। তেনেকুৱাবোৰ অন্ধবিশ্বাসেই বুলি কম। এতিয়া বৈজ্ঞানিক বি মানে বৈজ্ঞানিক যুগত।
মানে এইটোয়ে হয় আমি এই বৈজ্ঞানিক যুগত যদি কিছুমানে শিক্ষা দীক্ষা। নোলোৱাকৈ যিকোনো মানে কথাত বিশ্বাস কৰি লয় আৰু শিক্ষাৰ ওপৰত মানে ইমান বিশ্বাস ন। সেইবিলাক মানে হ'ব নালাগে। কাৰণ এই বৈজ্ঞানিক কোনো বৈজ্ঞানিক দৃষ্টি শিক্ষা আৰু মানে সচেতনতাৰ অভাৱতো মানে অন্ধবিশ্বাসৰ সৃষ্টি হয়। মানে বৈজ্ঞানিক দৃষ্টিভংগী নোহোৱাৰ ফলত আকৌ কিছুমানে মানে ভূল এতিয়া আমি কিছুমান কথা আমি শিক্ষাগত ভাৱে মানে যুক্তি এতিয়া দৰ্শাও কিছুমানে আকৌ যোনখিনি মানে নপঢ়া নুশুনা মানুহ সেইখিনিয়ে যদি। তাৰ সেই যুক্তিটো যদি মানে এইটো কৰিলে এইটো নহ'ব আমি এতিয়া ভাবো। আমাক কোনোবা সাপে দংশন কৰিলে, আমি যোনখিনি মানে শিক্ষী শিক্ষিত সেইখিনি আমি হস্পিতেললৈ যাবলৈ চেষ্টা কৰিম। কিন্তু, তাৰে কিছুমান আছে যে হস্পিতেললৈ নগৈ বেজ বেজালিৰ ওচৰলৈ যায়। কিন্তু বেজবেচাৰলীৰ ওচৰত গৈ যেতিয়া বেজবেজাৰালিৰ ওচৰত গৈ যেতিয়া এতিয়া সিহঁতি জাৰিব বা ফুকিব সেই টাইমকণত যদি আমি। হস্পলৈ নিলোতেন আমাৰ মানে মানুহতো জুৰি থকা। থকা মানে জীয়াই থাকিলেহেঁতেন। কিন্তু, সেইটোকে কৰি যদি বেজ বেজাৰীৰ ওচৰলৈ লৈ যাওঁ মানুহজনৰ মৃত্যু মুখ। মুখতো পৰিব পাৰে, কাৰণ বেজ বেজালী বিলাক এনেই অন্ধবিশ্বাসতে থাকে। মানে। সেইটো হ'ব ন নালাগে তাতে, আমি ডাইৰেক আমি বেজ-বেজালি এইবিলাকক বিশ্বাস নকৰি ডাইৰেক চিকিৎসকৰ ওচৰলৈ নিব লাগে।
হয়। আৰু চাবাচোন তুমি আজিকালি মানে আছে তাৰ মাজতেহে আছে, ইমানো নাই বুলি, মানে সৰহ সংখ্যক মানুহ আজিকালি বেজ-বেজালী কম যায় বাৰু। তাৰে মাজত আছে, কিছুমান মানুহ তোমাৰ দল টাবিছ তেনেকুৱা জাতীয় সেইবোৰ বেছি বিশ্বাস কৰে।
হয় হয় আৰু এনেকুৱা আছে কিছুমান মানে ধৰ্মৰো ব্যৱহাৰতটো মানে ব ধৰ্মকো বহুত অপব্যৱহাৰ কৰে, কিছুমান আ যে এ আমাক এ এনে-এইজন ভগৱানক যদি আমি পুজো তেতিয়াহে আমাৰ বেমাৰ আজাৰ নহয়। যদি সেইজনক পুজা আমাৰ ধন সম্পত্তিয়ে আমাক উপজাই পেলাব। সেইটো নহয়। যদি আমি কোনো এটা কাম নকৰোৱেই, যদি আমি সেই ভ ভগৱান জনকে পুজি থাকো, আমাক জানো ধন সম্পত্তিৰে ভৰাই পেলাব পাৰিব। সেইয়ে তেনেকুৱা ধৰণৰ অন্ধবিশ্বাসত মানে আমি থাকিব নালাগে। আমি কিবা এটা আমি হয় ভগৱানক বিশ্বাস কৰিব লাগে, নালাগে বুলিও কোৱা নাই। কিন্তু আমি যদি অকল ভগ ভগৱানকে পুজি থাকো, একো এটা কাম নকৰো, তেতিয়া জানো আমাৰ আমি চলিব পাৰিম। নোৱাৰো নহয়। সেই অন্ধবিশ্বাসত মানে আমি থাক
হয় হয়। আৰু তেনেকুৱা হয়। কিছুমান বোৱাৰীৰ ক্ষেত্ৰতো অন্ধবিশ্বাসে বহুত মানে সংসাৰ ভাঙি দিয়ে।
হয়। আজিকালিতো, আজিকালি কম কিন্তু হ'লেও কোনোবা ঠাইত আছে, মানে চাকৰি-চাকৰি-বাকৰিৰ কাৰণে কিছুমান বেজ-বেজালি ওচৰলৈ যায়। কিন্তু তাত আমি পইচা খৰচ কৰি একো লাভ নাই। আমি যদি নিজে যে ভালদৰে পঢ়ি-শুনি নিজৰ দক্ষতাৰে যদি দক্ষতা দেখুৱাব পাৰো তেতিয়া আমি মানে চাকৰি এটা পাবলৈ সক্ষম হম, আজিকালি এইটো দেখাই কিমান মানে আজিকালি ল'ৰা-ছোৱালী বিলাক কিমান জেদী হৈ পৰিছে। ইটো-ইটোৱে যদি এইটো কৰিব পাৰিছে, আৰু সেইটোও কৰিব পাৰিব লাগিব। তেনেকুৱা হৈ হ'ব লাগে। কিছুমান এনেকুৱা আছে যে বেজ-বেজালিৰ ওচৰলৈ গৈ ঢুল-তাবিজ লোৱাৰ ফলত আমি এটা চাকৰি পাই যাম। সেনেকুৱা মানুহ আছে, সেই অন্ধবিশ্বাস বিশ্বাসত যদি আমি জীয়াই থাকো, আমি কেতিয়াও জীৱনত উন্নতিয়ে কৰিব নোৱাৰিম।
হয় হয়। আৰু মানে কি হয় চাবা কিছুমান বিধৱা বোৱাৰী বিলাক মানে তেনেকুৱা ক্ষেত্ৰত যে ভাল ভাল শুভ কামত যেনিবা ঘৰখনৰ পৰা বেলেগ এজন মানুহ ওলাই যাব, সেইবোৰ এজনে যদি আগফালে ওলাই সেইটোতো তাৰ মানে বোৱাৰীজনীক কুলক্ষণী-সুলক্ষনী মাৰি আছে। তেনেকুৱা বিলাকো দি আছে মানে তেনেকুৱা মানুহো আছে আজিৰ যুগত।
অ আৰু এনেকুৱা আছে আজিকালি ডাইনী আগতকে আজিকালি মানে কমিছে ডাইনী হত্যাটো। কিচ-হলেও কোকৰাঝাৰ আৰু গোৱালপাৰ জিলাত মানে এনেকুৱা আছে যে ডাইনিক বিশ্বাস কৰে। ডাইন নিক হত্যা কৰে এনেকুৱা একা মানে সন্দেহ আছে। সেই জিলাৰ সেই কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাত। আৰু এনেকুৱা কোৱা আগতে এনেকুৱা হেৰি কৰে বাল্য বিবাহো কৰাই দিয়ে যে, ইয়াৰ ল'ৰাৰ লগত আমাৰ সেইবিলাক মানে, আমি সেই আমাৰ পৰিয়াল আগৰ আমাৰ আগৰ আগৰ মানুহখিনিয়ে, আমাৰ পৰিয়ালৰ আগৰ মানুহখিনিয়ে, এনেকে বাল্য বিবাহ কৰি ছিল, আমি এইটো কৰিব লাগিবই বুলি এই অন্ধবিশ্বাসতোত আমি থাকিব নালাগে, কাৰণ আজিকালি চব আজিকালি ডিজিটেল যুগ, এই ডিজিটেল যুগত যদি আমি সেই ধৰণৰ মনোভাৱ লৈ থাকো আমি কেত তিয়াও মানে এই, সময়ৰ লগত আমি খোজ মিলাব নোৱাৰিম।
হয়, হয়। সে টোতো বাল্য বিবাহটো আজিকালি ইম প্ৰচলিত ইমান নহয়, আগতেহে আছিলে বাল্য বিবাহৰ ওপৰত। এইটো
কিছুমানৰতো এ মানে অন্ধবিশ্বাসত টকা পইচাও গুচি গৈছে, এনেকুৱা হয় যে উম, এন এনেকুৱা বেজ বেজালি আছে তই যদি মোক ইমান টকা দিয় মই তোক হেৰি চাকৰি এটা যোগাৰ কৰোঁ মানে চাকৰি এটা হোৱা কৈ এটা মন্ত্ৰ মাতি দিব পাৰিম, সেই অন্ধবিশ্বাসতো থাকবো যদি আমাৰ এই ত টকা অপচয় হ'বয়ে হ'ব।
হয় হয় হয়। তেওঁ টকা ধৰকচোন তেওঁ মানে ভাবিব মোৰ চাকৰি হ'বই মই যেনে তেনে হ'লেও তেওঁ দৰকাৰ হ'লে ঘৰৰ সম্পত্তিয়ে বিক্ৰি দিব।
হয় হয়, তেনেকুৱাও মানে আজিকালি দেখা পোৱা যায় তেনে ব, কিছুমান মানে এনেকুৱা ছে শিক্ষা দীক্ষা লৈও উম, সিহঁতি বেজ বেজালিও বিশ্বাস কৰে।
হয় হয়
আমি এইখিনি মানে সমাধানো কৰিব পাৰোঁ, আজিকালিতো সমাধান আইন প্ৰশাসনো ওলাইছে আজিকা ডাইনী হত্যাৰ ওপৰত। যদি এই ডাইনী হত্যাৰ, ডাইনীক যদি প্ৰত-প্ৰতিবাদ কৰে আমাৰ তেতিয়া আইন প্ৰশাসনে সাত ব ছৰ পৰ্যন্ত জেল, সাত আঁঠ বছৰ পৰ্যন্ত জেল দিয়া আৰু চাৰি পাঁচ লাখ টকাৰ পৰ্যন্ত জৰিমনা ভৰোৱাৰ মানে ব্যৱস্থা কৰি দিছে।
হয়
এনেকুৱা আছে এন এনে গাওঁ অঞ্চল বিলাকত এনেকুৱা আছে যে, যদি সেই গাওঁখনৰে এজনী বিধৱা মানুহ মানে এজন মান এজনী মানুহৰ যদি গীৰিয়েক ঢুকাই যায় তেওঁ যদি বিধৱা হৈ যায়, সেই মানুহ জনক দে উম, এতিয়া যেনিবা তুমি কবালৈ কাম কৰিবলৈ গৈছা, সেই মানুহজনীক যদি দে খি যোৱা তেতিয়া তুমি সেই অঞ্চল বিলাকৰ মানুহে ভাবে যে আমাৰ আজি যোৱা তাতে যোৱাতোৱে ভুল, আমি এইজনীক দেখিলোঁ যেতিয়া আমাৰ কামটো আজি ন'হব এনেকুৱা মনোভাৱো কিছুমান মানুহৰ মানে মনত আছে।
হয়, হয়। আৰু এনেকুৱা তিৰোতা আছে তিৰোতা কিছুমান ধৰা কিবা হেৰিয়ৰ শৰীৰ কিবা, হেৰিয়ৰ জহত কেঁচুৱা সন্তান নোহোৱা মানে থাকে তেনেকুৱা মানুহক দেখিলেও মানে তেনেকুৱাকে হেৰি কৰে।
হয়, হয়। আমি এইবিলাক কৰিব নালাগে আমি চব মানুহ একে কিছুমানৰ আয়ুস দীঘল কিছুমানৰ আয়ুস ছুটি। কিন্তু হ'লেও আমি, সকলো মানুহ কি মানে, অন্ধবিশ্বাসটো অতৰাবলৈ আমি চেষ্টা কৰিব লাগে কালি ই সি স্কুলতো এনেকুৱা পাঠ্যক্ৰম আছে যে ডাইনী হত হত্যাটো এটা ডাঙৰ অপ পৰাধ।
হয়।
আমি এইবিলাক বাটৰ নাটক ক'ৰিব লাগে যাতে আমি ল'ৰা ছোৱালীক শিক্ষা দিব পাৰোঁ যে এই অন্ধবি বিশ্বাসত আমি থাকিলে কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰোঁ।
হয়।
বাৰু, আপোনাৰ লগত কথা পাতি ভাল লাগিল। এনেকুৱা ধৰণৰ মানে বিষয় সমূহত আলোচনা কৰিবলৈ আপোনাৰ লগত যোগাযোগ কৰিম।
হয়, হয়।
সহায়ো পাম বুলি আশা থাক
হয়, হয়, মই নিশ্চয় সহায় কৰিম মোৰ ফালৰ পৰা। হয়